হেল্ল' অ, শুনিছানে?
অ, মামি ভালে আছো, তোমাৰ ভালনে?
উম, ভালে, ভালে কি কৰি আছা?
এ, কি কৰিবা, ইমান গৰম।
আহ।
এ, আগফালে বহি আছো, বতাহ মাৰি আছে, পুৰা ধুনীয়া।
অ, আমিও আগফালেকে আছো, বাৰু ভাতো বনাই আছো।
অ, আমাৰো সেই কাৰেণ্টটো নাই যে, এবাৰ গুচি, গুচি গৈছে আহিছে।
অ, আমাৰ ইয়াত অহাই, নাইকিয়া কাৰেণ্টি নাই।
উ, একে কাৰেণ্টো চবতে কাটি থৈছে।
কেলে কাটি থৈছে জানো বৰষুণ আহে বুলি কাটি থৈছে নে, কনে।
তাকেহে ইমান একেবাৰে ৰাতিতটো শুবই নোৱাৰি।
অ'। লৰা পঢ়িবও লাগে, কাৰেণ্টো নাইকিয়া, মাৰ ইনভাৰ্টাৰো নাইকিয়া।
হয়, পায় এতিয়া পৰীক্ষাও পালেহি নহয় সিহঁত।
উম, চাৰ্জিং, লাইট দুটা আছিলে, সেই দুটাও অফ হৈ থাকিলে।
আহ, ভাত কিহে বনাইছে।
ভাত আজি সেই মাংস অকমানকে আনিছো এই বা আহিছিলে যে বা আছে কাইলৈ যাব। ব, বগে আকৌ ভিন্দুও আহিছে।
অ, লোৱা ভালে আছে তাই।
আছে, আছে।
অ, ভালেই হৈছে মাহত। ঠিকে আছে। অ, মাকসে আহি পোৱা দেৰি
অ'।
তাকে এই জেঠাইৰ ঘৰত সোমাই আহিছে, আক কথাটো শুনিছাই নহয়।
অ, শুনিছো বাই কিনো কথা, কিনো বতাহ ছোৱালীজনী।
হয়, তাই এইবোৰ ইমানকে পাতি মেলি তৎক্ষণাতে দেখিছ নে।
অ, আৰু তাই, দিন দুটালৈকে তাই ধৈৰ্য নহলে অ'। নহয়, বিশেষকে মানে কি আমি ভাল পাইছিলো কেলে মানে লৰাটোৱে একো নাখায় নবৈ ভাল।
সেইটোৱে ভাল লগা আছিলে অ'। এতিয়া বুজি নাপালে আৰু কি কৰিব হেই, ইটো যিটো যা যোনটো ললে। কৈছে সি আমাৰ লগৰ হে।
অ, গাঁৱৰে নে।
অ, বৰবালি।
অ, নহয় সিহঁতৰ ওচৰৰে মানে
টা ওচৰে অ'।
কিবা কৰে নে।
সি সেই আমাৰ লগৰহে পঢ়ি আছে, পঢ়ি মেলি এবাৰ কমপ্লিট হ'ল। সেইটো গম পোৱা নাই, কি কৰে।
আহ, তাকে তাই আগতীয়াকে কৈ দিব লাগিছিলে এতিয়া লোৱাটো লৰাটো ইমান জাজৰিকৰা দিব নালাগিছিলে ন
তাকেহে এতিয়া ব্ত চস্তু বনাবলে দিলে
আহ
মানে কথা চথাও পাতিলে বিয়াৰ ড মানে ডেটটো ফিক্স হ'ল
অ', মুঠতে সামাজিক লাইনৰ কাম খিনি হোৱা নাছিলে আৰু
সেইটো হোৱা নাছিলো অ'
সন্তে এইবিলাক ভুল নকৰিবা দেই আগলে অ', গোটেই ইয়াত দেখোন কইনা ভাত খাই গ'লহি
তাকেহে
শুনি পেলাই মোৰ বেয়াও লাগিছে
আমিও গম পোৱা নাছিলো নহয় আবেলি সময়তহে মই আকৌ কালি সেই মাহী ঘৰলৈ গৈছিলো
উম,
মাহী ঘৰত থাকিলো ইমানকে মাতি থাকে যোৱাও নাই তাৰিছত কালে গ'লো তাৰপিছত আবগি সময়তহে গম পাইছো কথাটো
অ', মামিও ইয় ত বেলি অ',
ৰাতিপুৱা উলিয়াই মানে পাতিছো যে বিয়া ভালে হৈছে বিয়াখনো উওলাইছে খাব যাব পাৰিম ভালে হ'ব
অ',
শুনিবলৈ পাইছো
তাকে সেপাই ইয়াত গোটেইকেইঘৰ ফুৰি মেলি গলহি কইনা ভাতো খাই গলহি ইয়াত বাৰু তাৰপিছত বাৰু কোনটো নাকে আহিব আৰু চ চবেই ভালো
চবে চবে ভালো পাইছিলে আৰু জানিছিলো
অ',
ভাত কোনে বনাব এতিয়া
ভাত হে বায়ে লাগি আছে মই গেছতে ভাতকেইটা খাইলো মাংসকন বনাবলৈ দিছো
অ', আজি মাংস ভাত ভালে আছে বতৰো ভাল
বতৰৰতটো আমাৰ ফালে ঠাণ্ডা কৰি দিলা বাৰু
ভালে আছে আমি সেফালে চোতালতে বহি আছো আৰু মা সে লাগি চাগে হব আৰু তাৰিছত মাহী ছোৱালীজনীও আহিলে
আহ এই তই কম বন্ধ দিছে নহয়
তাই অ কালি মই গলো যে সেইকাৰণে তাই আহিলে আকৌ ক'তো যাবলৈ পোৱা নাই যে
অহ,
তাই আহিলে মাটি তাই হেৰিয়ত আছে কেতনত দিলে তাইক
উম, নহ এতিয়া কিবা প্ৰগ্ৰেম চগ্ৰেম কৰা নাই
খেল নাই খেল সেই ছেপ্তেম্বৰতহে আছে
অ
কাইলৈ যাব লাগিব
অ',
মাটি ৰুইছে নাই
মাি ৰুইছো আজি আজি দুদিন হৈছে হেৰি গোছ লোৱা
অহ,
এ সেই প্ৰায় দুবিঘা মানেই হ'ব আতে
অ', অ',
আহুল বলা আছে
বতৰ এয়াহে
কত মানে আমাৰ ইয়াত পানী দুনি ধুনীয়া হৈছে আমি চাৰিটাতে যাওঁ মাটি ৰুবলৈ চাৰিটাত গৈ তোমাৰ অ নটা বজালৈ আজৰি হৈ গুচি আহো
অ ভালে হৈছে তেতিয়া সময়ত
থকা থকা খিনি থাকিব আৰু নথকা অ ৰ'দত থাকো
উম
ৰ'দত তোমাৰ ইমান কষ্টকে এ কৰিছে মানে এতিয়া আহে কাৰেণ্ট নাই ব দিনতটো গৰম বুলি সোমাব নোৱাৰিলে এতিয়া কাৰেণ্ট নাই বুলি সোমোৱা নাইকিয়া কিনো পঢ়িছে আৰু
কাৰেণ্টটো বৰ দৰকাৰীকে কাটি থৈছে দেই
সঁচাকে পাই বৰষুণ নাই কিবা নাই বতাহ অকণ মাৰিছে আৰু সেইটোতে কাটি থব লাগে ন বাৰু
তাকে কালি যে কেবোৰ বেয়াকে আহিলে দেই বতৰটো বাপৰি
মাৰ স্বাস্থ্য ঠিকে আছে ন
মা আছে অ অফিচলৈ গৈ মেলি থাকিব লগা হয় যে
উম
গৰম খতা
অ দেউতা আছে আছে উ অ
দেউতাও ভালে আছে
অঁ অঁ আইতা ঠিকে আছে
আইতা ঠিকে আছে অ
মাহী মানে সৰুজনী মাহি গলে হৈছিলা নে মাজুজনী মাহি গলে
মাহী আমাৰ ঘৰৰ ওচৰলে যে দিছে
অ অ অ সেইজনী মাহীক ল গৈছিলে
সেইজনী মাহী হম
অ
গ'লো কালি এ বন্ধতটো ক'তো যাবলৈ পোৱা নাই যে
অ
গলো
অ
ছোৱালীও আহিলে আজি মোৰ লগতে
অ
আমাৰ এইফালে মাটিৰ পুৰা পানী নাইকিয়াই হৈ গৈছেগে
অ আমাৰ ইয়াত পানী আছে বাৰু ধুনীয়া পানী হৈ আছে একদম জোখত পৰিছে মানুহ
ভালে আছে
সেই ৰ'দটোৰ কাৰণেহে অকমান হেৰি হৈছে সমস্যা হৈছে
অ ৰ'দটোৰ কাৰণে দিগদাৰ হৈছে মামা ঘৰতে আছে নে
আমাৰ ঘৰতে আছে
অ
কলকো নাযায় নহয়
উম
আমাৰ বকে গাঁওহাত ক নকোৱেম আায়
তাকে
নিৰ্দিষ্টকৈ কামলে যায় আৰু কাম কৰে আৰু আহি পেলাই আকৌ ঘৰতে চাকে ভাত টাইমত ভাত খাব শুই যাব
উম উম ভালেই হৈছে বা কি কাইলে যাবগে
যাবগে অ কাইলৈ তাই আজি হ'ল তাই এসপ্তাহ ন দিন মানেই হওক সিহঁতৰ মাটি হ'ল সাতৰ আগতে ৰুোৱে।
অ, মাটি ৰুই হ'ল?
উম,
ভালে হ'ল তেতিয়াহ'লে।
এই বাম খেতি কৰা যে আগতীয়াকে ৰুই দিয়ে।
অ,
সোনকালে ধান দাই আকৌ বাম খেতিলে আ হেৰি কৰি পেলাই ৰুৱেগে আকৌ,
অ, সোনকালে ৰুৱে অ,
উম,
কাৰেণ্টটো জানো কিমান দেৰিলেকে কাটি থয়।
পাতা নাই দেই আজি কণ্ট কি কৰিছে মানে এই আমাৰ ইয়াতহে কাটি থৈছে নেকি। কি। তোমালোকৰ মামাহঁতৰ ঘৰত হেৰি কৰি আছে কাৰেণ্টৰ কাম কৰি আছে।
অ, নহয় কাৰেণ্টটো কতোৱে নাই।
হয় নেকি?
তো নাই আকৌ মানে নায়ে এ কতো।
অ, মাহঁতে খবৰ খাতি লৈছেনে নাই জেঠাই ঘৰ?
মাহঁতে অ মা আ যি আহঁতে সোমাই আহিছিলে এপাক ফোন কৰিছিলে।
অহ, অহ। হয় পাই জনা শুনা ছোৱালী কেলে সেইটো ভুল কৰিলে আৰু।
তাকেহে প্ৰথমতে হেৰি কৰিব লাগিছিলে চিন্তা কৰিব লাগিল ছিলে সেইটো কথা, যদি নাযাওঁৱে। কৰিলে তাৰ বি এ পঢ়ি আছে।
অ, তাই নহয় মানে কি তাই ইমান এতিয়া ধৰ যিমান দে হ'লেও হায়াৰ ছেকেণ্ডৰী পাছ কৰা পিছত মেছিয়ৰ হয় মানুহ ন।
উম তাইতো এতিয়া ফিফ্ট চেমলে পাইছে সেয়া।
এনেকুৱা ভুল আৰু নকৰিবা হঁত দেই তোমালোকেও নকৰিবা পায়। এ, খোলা খুলিিকে মাহঁতৰ লগত লগত পাতিবা মোৰ আমুকক ভাল লাগে মোক সেই তেনেকুৱা হৰণে ভাল পাও মই। খোলা খুলি হব লাগে ঘৰত কষ্ট পাই কিবা বা তেনেকুৱা পন্থ ল'লে আমিবিলাকে এতিয়া প্ৰস্তাই আছোঁ।
উম, তাকে।
সেই সময়।
আহ,
ভুলতো কৰাৰ পিছত সংশোধন নাই নহয় এইটো ভুল হ কিবা সংশোধন আছে জানো বাৰু?
নাইতো কেনেকে হ'ব বাৰু এবাৰ গুচি যোৱা পাছত আৰু ইমান ঠিক কৰি মেলি হোৱাৰ পিছত।
এইটোৱে এইটো বুলক এতিয়াও সংশোধন নাই।
হম,
আকৌ ঘূৰাই লৈ আহিবলৈ হ'লেও ছোৱালীজনী এটা জীৱনৰত বদনাম হৈ যায়।
বদনাম হৈ যায় অ,
উম, সেইটো কাৰণে তুম এতিয়া যি কৰিলে কৰিলে আৰু তাই সুখ বুলি এৰি দিব লাগিব।
সেইটোয়ে আৰু নো কি কব আৰু?
উম, মাক বাপেক যিমান যিহল যায় দুখ হল। সেইটো এতিয়া দুখ হ'ল নাই চকু আগতে দেখি থাকিব শহিবও নোৱাৰিব।
উম, ল'ৰাটো বিশেষকে সৰু হৈ থাকিলে যে ডাঙৰ হোৱা হলেও ভাল আছিলে অলপ। সৰু লৰা আকৌ।
তাকে ছোৱালীজনী হেৰি আকৌ এতিয়া তোমালোকে ইয়ালৈ আহিলে মেলিলেও যেনেক তকে ধৰা কথা বতৰা বতৰা বা আমাক মাতা মেলা তাই তেনেকুৱা নহয়। এনেই চক চালি এটা ধৰি ফুৰে আও
উম, উম।
তোমালোকৰ লগত থাকিলেও ধৰাচোন তাৰ চব চালিতো বেছি।
উম। তাকে, উম হয় বাৰু।
অ', ঠিক আছে, ঠিক আছে ঠিক, আছে হ'ব। ময়ো ভাত দিওগে উম, উম, উম।